কি কৰি আছা
অ' আছোঁ ৰ'বা এনেই এই মানে মই অলপমান মামাহঁতৰ ঘৰৰ ফালে আহিছিলোঁ। অ স অ আমাৰ মামাহতৰ ঘৰ এই হেৰি মুকালমুৱা যে নলবাৰীৰ মুকালমাৱাত আছে
হয় নেকি আহ মামাহতৰ ঘৰত কোনদিনা গ'লা
ইই যোৱা পৰহি আহিছো অ হয় এইবাৰ ষষ্ঠ ষান্মাসিকত পালো পৰীক্ষা দি আহিলো আহি এতিয়া
মামাহঁতৰ ঘৰত কেইদিনমান থাকিম আৰু। এইবাৰ বহুত গৰমো পৰিছে যে। অ'- অ' ঠিকে আছে। এই গুৱাহাটীত ইমান গৰম। ইয়াত মানে ভালেই নালাগে থাকি। গছ-গছনি বেছি নাই। গাঁৱৰ পৰিৱেশটো ভাল লাগে। মানে গছ-গছনি আছে, পুখুৰী আছে। অ'- অ' অ'। আমি মানে ৰ ফালে আহিছিলোঁ। মানে দীঘলীপুখুৰী।
অ'- অ' হয় নেকি? ঠিকে আছে। বাকী কোৱা খবৰ?
খবৰনো কি আৰু আমাৰ ইয়াত ইমান গৰম থাকিব নোৱাৰি ঘৰতো থাকিব নোৱাৰি বাহিৰত ওলাই আহিলেও গৰম লাগে শ্বিলংহে ফুৰিবলৈ যাম ভাবি আছো
অ' হয় নেকি? শ্বিলং ভালে লাগিব গৈ এতিয়া।
অ'- অ'- তাকেই। শ্বিলঙে যাব লাগিব। ইমান গৰম পৰিছে। বাকী তুমি আমাৰ এই যুদ্ধৰ কথাবিলাক নিউজবিলাক গম পাই আছা নে? তাকে তাকে ইমান মানে যুদ্ধৰ কাৰণে এবাৰ তেল আৰু বস্তু টোৰ দাম বাঢ়িছে। মানে সাধাৰণ মানে জনতা একেবাৰে মানে ককাঁল ভাঙি গৈছে আৰু।
হয় হয় তাকেইতো
মূল্যবৃদ্ধ অ এই যুদ্ধ চুদ্ধ বিলাক নহলে ভাল মানুহৰ নহলে কিমান অশান্তি হয় দেখি চাই মূল্য বৃদ্ধি পেটল ডিজেলৰ দাম বাঢ়িছে। কিমান কষ্ট হয়, সাধাৰণ ৰাইজৰ সেইবিলাক আমাৰ চৰকাৰে বুজি পাব লাগে তেওঁলোক ইমান ডাঙৰ ডাঙৰ মানুহ সেইবিলাকো বুজিব লাগে আমাৰ সাধাৰণ ৰাইজৰ কথা হয় নে নহয় অ'- অ' তাকেতো। বুজি পাব লাগে কওঁ ডাঙৰ মানুহৰ কথা এতিয়া আমি সৰু সৰু মানুহে কষ্ট পাওঁ তাকেই এইটো এইবাৰ কি কয় মামাহঁতৰ ঘৰত যে গৈছা কোনে কোনে গৈছা অকলে গৈছা নেকি অ' মা আহিছে লগত, দেউতা আছে তাতে। অ'-অ' ঠিকে আছে। বাকী এইবাৰ এ ডি আৰ ই পৰীক্ষা আহি আছে নহয়। এইবাৰ পৰীক্ষা দিবাৰ চেষ্টা কৰিবা। এইবাৰ ভালেখিনি মানে পদ আমাৰ অসম চৰকাৰে ঘোষণা কৰিছে প্ৰায় দুই লাখ পদ ঘোষণা কৰিছে। বিভিন্ন বিভাগত আৰু। তোমাৰ ধৰা বি-ডি-ছি-এল মীন বিভাগ, তাৰে পৰা আদি কৰি স্বাস্থ্য বিভাগ, আদি বিভিন্ন বিভাগত মানে পদ ঘোষণা কৰিছে, সেইগতিকে তুমি ইম ইয়ে টিকেট লি ইউটিউবতো, বহুখিনি মানে পঢ়াৰ বাবে যোগাৰ আদি পোৱা যায়। তাৰ পৰাই তুমি পঢ়ি বহুখিনি মানে জ্ঞান আহৰণ কৰিব পাৰিবা। মই তোমাৰ এতিয়া বৰ ডেইলি প্ৰায় তিনি চাৰিটাকৈ ভিডিঅ' চাওঁ ইউটিউবৰ। অ' সেই ইউটিউবত এনেকৈ মানে মই বাকী সেইবোৰো আমি মানে ৰাখি থওঁ আৰু তুলি ৰাখোঁ। আ কিতা বহীত তুলি ৰাখোঁ আমি ধুনীয়াকৈ আৰু গণিতৰ-গণিতৰো আমি অধ্যয়ন কৰোঁ, ইউটিউবৰ পৰাই। অ' তুমিও তেনেকৈ মানে হেৰি কৰিব পাৰিবা আৰু শিকি বুজি।
অ' অ' ময়ো হিত টোৱে কৰিব লাগিব।
টক্ এতিয়া ভাত খোৱা হ'লনে তোমালোকৰ? ভাত ভাতটো আমি ৰাতিপুৱা খালো, ৰাতিপুৱাৰ জলপান খালো তাৰপিছত এতিয়া আকৌ দুপৰীয়া আমাৰ ইয়াতে খাম।
তুমি খা
অ, ময়ো খা খাই বৈ এনেকৈ ওলাই আহিছিলোঁ অলপ, ফুৰিবৰ বাবে! মানে ফুৰাটো বহুত জৰুৰী আমাৰ স্বাস্থ্যৰ বাবেও, ফুৰিলে হেনো মনবোৰ ভাল থাকে আমাৰ। স্বাস্থ্য মন ভাল থাকিলে তোমাৰ শৰীৰ ভাল থাকিব স্বাস্থ্য গতি
হয়
হেল্ল'। এইবাৰ আমাৰ এ যি চৰ আমাৰ গঠন হ'ল। আমাৰ আমি আশা কৰিছোঁ আৰু ভালদৰে আমাৰ চৰকাৰখনে আমাৰ জনতাৰ সুবিধাৰ্থে কাম-কাজবোৰ কৰি যাব, আমাৰ উন্নয়নমূলক কাম-কাজবোৰ কৰি যায়
তে সেইটোৱে আৰু আশা কৰিছোঁ আমি সাধাৰণ জনতাই তাতকেনো আৰু বেছি কি আশা কৰিম? কিন্তু বৰ্তমান চৰকাৰখনে যিসমূহ কাম উন্নয়নমূলক কাম কৰি আছে সেই
তাৰ বাবেই যথেষ্টখিনি আমি উপকৃত হৈছিলোঁ। বাকী আগলৈও এনেদৰে উন্নয়নমূলক কাম-কাজ কৰি গ'লে ভাল আৰু। আমাৰ বিভিন্ন আঁচনিসমূহ আমাৰ ঘোষণা কৰিছে। আমাৰ, গতিকে আমাৰ সাধাৰণ জনতাৰ অকণমান সকাহ হৈছে আৰু। আজিকালি গাঁৱৰ ৰাস্তাসমূহ ভাল কৰিব পাৰিছে। আগতে এনেকুৱাধৰণৰ গাৱৰ ভিতৰৰ ৰাস্তাবোৰ আগতে বহুত কেঁচা আছিল। দিয়া ভাই পকী কৰিম এতিয়া। অঁ - অঁ, আজিকালি ৰাস্তা-ঘাট ভাল হ'ল। অঁ শুনি আছা নে? হয় - হয়, আজিকালি মানে তোমাৰ প্ৰত্যেকটা গ- গাঁৱৰ মানে আলি-পদুলি পৰ্যন্ত পকী কোনো অসুবিধা নাই আৰু মানে। গাঁৱতটো এনেও ব- পৰিৱেশতটো ভালেই লাগে। সেউজীয়া গছ গছনি, প- বা পথাৰ, অ' তোমালোকৰ গৰু আছিলে নহয়? ছ- ছটামান গৰু আছিলে, এতিয়াও আছেনে? অ'
গৰু আছে, এই ককা-আইতাই এনেকৈ চাই আৰু! গাখীৰখিনি হয়। দুই-তিনিঘৰমানক গাখীৰ ৰো এনেকৈ এ- বিক্ৰী কৰে আৰু।
হু অ' - অ', ঠিকে আছে নহ'লে। আজিকালি তো গৰু প্ৰায় গাঁৱত টো প্ৰায় নোহোৱাই হৈ আহিছে। গৰু থাকিলে ভাল লাগে ঘৰখনো! বাকী আৰু তোমালোকৰ ছাগলী আছিল ন'? ছাগলী মই যেও- যোৱাবাৰ যাওঁতে দেখিছিলোঁ যে, চাৰিটামান ছাগলী দেখা পাইছিলোঁ। এতিয়াও আছেনে সেইকেইটা?
অ' ছাগলীকেইটা মানে, দুটা বিক্ৰী কৰা হ'ল। বাকী সিহঁতৰ পোৱালি দুটা তে। দুটাহে আছে এতিয়া মানে আৰু সেই- এবাৰ এটা মৰিল মানে এবাৰ বেমাৰত। নহ'লে তিনিটা হ'ল হয়।
হু আচ্ছা, অ'- অ', ভাল দে। ঠিকে আছে দিয়া। তেতিয়াহ'লে তোমালোক কেইদিনমান থাকিবা ন? অ' কেইদিনমান থাকিম ভাবিছোঁ। যিহেতু ইয়াত মানে আমাৰ মহাবিদ্যালয়ো বন্ধ ৰাখিছে।
কি যাওঁ আৰু। গুৱাহাটীত ইমান গৰম। তাতনো থাকি কি কৰিম?
সেইটো কাম কৰি আছে। তাৰ ছুটি নাই যে বেছি! মাৰই অ অ ভালেই কৰিছা দিয়া তাতেই থাকা এই গুৱাহাটীখনত এই গেলা গৰমত থকা কয় যত থকাই ভাল হয়নে অ আৰু মই তোমাক এই কথা এটা কম ভাবিছোঁ
অ অ কোৱাচোন
মানে এইবাৰ আমাৰ এই বি বিছ জুন যে আহি আছে আমাৰ ৰাভা দিৱস উপলক্ষে মানে আমাৰ ইয়াতে এটা কুইজ প্ৰতিযোগিতা আহ আমি আয়োজন কৰিছো আমাৰ এই অঞ্চলৰে কণ কণ ছাত্ৰ ছাত্ৰীসকলক লৈ মানে আমি এটা কুইজ প্ৰতিযোগিতা আয়োজন কৰিছোঁ কুইজ প্ৰতিযোগিতাত তুমি থকা হেঁতেন তুমিও তুমিও অংশগ্ৰহণ কৰিব পাৰিলা হয় অ অ তাকেই কি প্ৰতিযোগিতা অংশগ্ৰহণ কৰি বহুত ভাল পাওঁ আহ সেই তাকেই ভাবিছিলো তুমি থকা হেতেন অংশগ্ৰহণ কৰিব পাৰিলে হয় এতিয়া আৰু উপায় নাই ঠিক আছে হ'ব দিয়া আমি মানে এইবাৰ বিছ জুন ৰাভা দিৱসটো আমাৰ জুবিন দাৰ বাবে অকণমান মানে আগতকৈ অকণমান ব্যতিক্ৰমভাৱে আমি মানে এইবাৰ উদযাপন কৰিম বুলি ভাবিছোঁ আৰু সেইটো আমাৰ অ
নাই এইবাৰ আমাৰ বিছ জুন ৰাভা দিৱসটো আগতকৈ অকমান আহ আটক ধুনীয়াকৈ তথা যিমান ডাঙৰকৈ পাৰো আৰু আমি আয়োজন কৰিম বুলি ভাবিছো
তোমালোক যদি তেতিয়ালৈকে আহিব বাৰু নহয় জানো
আহ তেতিয়া বিভিন্ন মানে তাৰিখ কথা আছে দাদা অ অ ঠিক আছে তোমালোক আহ আহি পালে ভাল আৰু তেতিয়া তুমি কুইজ প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব পাৰিবা আৰু ৰাভা সংগীত আমাৰ অনুষ্ঠান আছে ৰাভা সংগীতত তুমি পাৰ্টিচিপেট মানে অংশগ্ৰহণ কৰিব পাৰিবা আৰু আমাৰ ৰাভাদেৱৰ বিভিন্ন সৃষ্টিৰাজি আছে তেখেতৰ গীত মাত কবিতা আজিও চোৱাচোন কিমান জনপ্ৰিয় ৰাইজৰ মানে হৃদয়ে হৃদয়ে হৃদয়ংগম কৰিব পাৰি তেওঁৰ প্ৰত্যেকটা শব্দ আৰু কথা সুৰ সংগীত হয়নে তেখেত মানে মানে এজন সঁচাকৈ যোদ্ধাৰ লগতে মানে ইমান বিচক্ষণ গুণসম্পন্ন প্ৰতিভাসম্পন্ন ব্যক্তি তেওঁক মানে আমি তেওঁৰ নিচিনা আমাৰ সম্পদ আমাৰ দুনাই আমাৰ অসমত মানে নাপাওঁ যেনেকৈ আমাৰ জুবিন দা ঠিক তেনেদৰেই আৰু হ'ব দিয়া নহ'লে এতিয়া থওঁ ঠিক আছে দিয়া